কোনে হয় হয় ভাল মোৰ ভাল তোমাৰ ভালনে
অ মই ভালে আছো
হয় হয় মানে বহুত দিনৰ পিছত ফোন কৰিলো তোম মনত পৰিল মানে আজি তোমাৰ লগত এটা বিষয়ৰ ওপৰত আলোচনা কৰি ভাবিছো বিষয়টো হৈছে মানে বন্ধু কেনেকুৱা হ'ব
হয় নেকি বন্ধু অ বহুত ভাল হব ভাল বিষয়
যিহেতু মানে আমাৰ সকলোৰে জীৱনত বন্ধু থাকেই বা সঁচা বন্ধু আমাৰ জীৱনত খুবেই প্ৰয়োজন তুমি কি বুলি ভাবা আমাৰ বন্ধু প্ৰয়োজন আছে কেনে
আমাৰ জীৱনত আহ বন্ধুৰেক আহ বেছি ভূমিকা থাকে যদি আমি ভাল বন্ধু অ ভাল বন্ধু পিছে মানে লওঁ জীৱনত তেন্তে অ বহুত বহুতবোৰ কথা আমি শিকিবলৈ পাওঁ আৰু বহুত বোৰ কথা ইহঁতে আমাক মানে গাইড কৰে
হয় হয় হয় একদম ঠিক কথাই কৈছা মানে এ আমাৰ জীৱনত বন্ধুৰ বহুত প্ৰয়োজন মই যদি মানে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কওঁ তোমাক এই মোৰ এবাৰ মানে এই মই গৈ থাকোঁতে হঠাৎ মোৰ এক্সিডেণ্ট এটা হৈছিলে হওঁতে মই কাৰো সহায় পোৱা নাছিলো তেতিয়া মই এজন মোৰ বন্ধুকে ফোন কৰিছিলো ফোন কৰোতে তেখেতে মোক মানে আহি এনেকে মোক বহু খিনি সহায় কৰিলে হস্পিতালত লৈ যোৱাৰ পৰা আদি কৰি এনেকুৱা ধৰণে বা বহু খিনি সহায় কৰিছে সেনেকুৱা মোৰ এটা খুব ভাল অভিজ্ঞতা অভিজ্ঞতা আছে বন্ধুৰ ক্ষেত্ৰত তোমাৰ এনেুৱা কিবা অভিজ্ঞতাছে যদি
অভিজ্ঞতা আছে আছে মোৰো আছে আৰু আহ মানে অভিজ্ঞতা এনেকুৱা টাইপৰ আহ মানে মোৰ যেতিয়া মই কাম পোৱা নাছিলো হয়নে কৰ্মৰত নাছিলো যেতিয়া মই তেতিয়া মোৰ আহ বন্ধু বিলাকে মোক মানে বহুত সহায় কৰিছিল তেতিয়া কাম খুজিবলৈও আৰু ইফাল সিফাল যাবলৈ হয়নে
হয় -হয়
এইটোৱে অকল এটা ই নহয় বহুত আৰু কথা আছে যত মানে বন্ধুৰ আহ প্ৰয়োজন জীৱনত ভাল দিশৰ- ভাল দিশৰ ফালত যোৱাও কি মানে কিছু কথা শিকাও হয়নে?
হয়- হয় ঠিকে কৈছা।
উম,
এতিয়া মই যদি কওঁ মানে আমাৰ জীৱনত কিছুমান ভাল বন্ধু থাকে আৰু কিছুমান বেয়া বন্ধু থাকে। এতিয়া যেনেকে ধৰা মানে ভাল বন্ধুটোৰ কথাটো মই বাৰু সকলোৱে সহায় কৰিছিল তাৰপিছত মানে বেয়া বন্ধু এই কাৰণে কৈছো যে কেতিয়াবা মানে মই যেতিয়া মই হায় ছেকেণ্ডৰী পঢ়ি আছিলো পঢ়ি থাকোতে মানে মোৰ কেইজনমান মোৰ বন্ধু আছিলে অকমান চিনিয়ৰ তেওঁলোক কে মানে মোক মানে মাদক দ্ৰব্য বা সেনেকুৱা বস্তুৰ প্ৰতি মানে আসক্ত কৰাইছিলে। তেওঁলোকে মই সেনেকুৱা বস্তু গ্ৰহণ কৰিবলৈ মানে তেওঁলোকে উপৰি গতিকে তে সেনেকুৱা মোৰো বেয়া অভিজ্ঞতাও আছে তোমাৰ এই ক্ষেত্ৰত কি কবা তুমি?
অহ, এই ক্ষেত্ৰত তুমি ঠিকেই কৈছা বস্তুটো আৰু যদি আমি আমাৰ -আমাৰ কাৰণে বন্ধুৰ ভূমিকাটো বিশেষ আমাৰ জীৱনত কিন্তু হলেও আমি বন্ধু আহ কেনেকুৱা টাইপৰ মানে ভাল নে বেয়া এই বস্তুটো আমি মানে ভাবি লব লাগিব চাই লব লাগিব হয়নে আহ কিয়নো হয় কিয়নো যদি আমি এইবাৰ বেয়া দিশত সোমাই যাও তেতিয়াহ'লে উভতি আহাটো বহুত কঠিন। এইটো আমি আগত তেই ভাব- চিন- ভাব - মানে - ভাব চিন্তা চৰ্চা কৰিব লাগিব। হয় নে কিয়নো আজি দিনত ভাল বস্তু ভাবাটো মানুহ বহুতেই কম পোৱা যায়।
ঠিকেই মানে ভাল উপদেশটো মানে নিদিয়েই।
উম, তাৰ মাজত যদি আমি আহ ভাল ভাৱ- ভাৱ চিন্তা ৰখা ভাল কাম কৰা মানুহ যদি বন্ধু হিচাপে পাইছো তেতিয়াহ'লে আমি বন্ধু বুলিয়ে নকও অকল বন্ধু বুলি ক'লে ত'মানে অলপমান ইয় হৈ যাব। তাক আমি আহ বহুত হিচাপেও মানে আখ্যা দিব পাৰি।
হয়- হয় এতিয়া ধৰা মই কিয় কিবা এটা মোৰ সমস্যা হৈ আছে যদি সমস্যাটোত যদি মোক বন্ধু এজনে যদি মোক সহায় কৰে বা উদ্ধাৰ কৰে। বা কিবা এটা ভাল কাম যদি সি মোক শিকায়। বা উপাৰ্জৰে হওক যদি কিবা এটা এনেকে মোক তেওঁ বা এনেকে কিবা সমস্যাৰ বা কথা কয়। তেতিয়া মোক যদি সমাধান দিয়ে তেতিয়াহ'লে মোৰ কিমান মোৰ অ সুবিধা হব ভাবাচোন হয়নে? গতিকে স তেনে ক্ষেত্ৰত বন্ধু মানে মই ভগৱানৰ সাহি তে মানে কম যি মানে প্ৰকৃত বন্ধু বা বিপদৰ বন্ধুহে আছে। চল বন্ধু বুলি কোৱা হয় তুমিতো জানাই।
হয় হয় হয় যোন বন্ধুৱে তোমাৰ কষ্ট সময়ত কোনো নাথাকে তোমাৰ লগত সেই সময়ত তোমাৰ লগত আহ থাকে তোমাক আহ মানে যাব নিদিয়ে, তোমাক শিক্ষা দিয়ে শিকাই বস্তু কেইটা তাকে মানে প্ৰিয় বন্ধু বুলি
হয় হয় হয় ঠিকে কৈছা আহ। এতিয়া ধৰা কেতিয়াবা বিপদ এটা হ'ল তোমাৰ ঘৰতে হওক বা মোৰ ঘৰতে হওক তেতিয়া যদি মই সেই বিপদত যদি আমি এজন বন্ধু ধুসকলক যদি পাওঁ তেতিয়া কিমান সহায় হব হয়নে? কাৰণ আজিকালি
হয় কিন্তু আমি সহায়টো পাইছো বুলি তাক হাৰি যোৱাত এইটোও এটা ভাল নহয়। কিয়নো আজিকালি বহুত এনেকে যে যেতিয়া সময় হয়, যেতিয়া সহায় লাগে ল, সেই সেই সময়ত সহায়টো বিচাৰি তাক পিছত মানে মানুহ নাইকিয়া হৈ যায়।
অ অ হয় অ অ তোমাৰ এনে বন্ধু কিমান মান বা কেইজনমান ভাল যদি একেবাৰে ভাল বন্ধু বুলি যদি কওঁ কেইজন আছে তোমাৰ?
মোৰ ভাল বন্ধু কলে আছে প্ৰায় আছে মই বেছিভাগ বন্ধু নবনাও মোৰ ইমান বেছি ডাঙৰ এই মানে চাৰ্কল টাইপৰ ইমান নাই। কিন্তু যি কেইজন আছে, সেইকেইজন জন মানে অ মোৰ কাৰণ প্ৰাণো মানে আ দিয়া
অ হয় খুব সুন্দৰ কথা ভাল ৷ ক হালে যেনে এনেকুৱা বন্ধুই আমি থাক থাকিব লাগে সকলোৰে হাতত ৷ তেতিয়া মানে মাৰ বিপদত কৰা মানে কেতিয়াও মানে ভয় নাথাকে ৷ বা কেতিয়াবা বিপদত পৰিলেও মানে সেই বন্ধুৰ আমাক মানে উদ্ধাৰ কৰে নহয় জানো?
হয়-হয় আৰু যদি সিহঁতকো কিবা অফ সুবিধা হয় তেতিয়া মইও এনেকেই আহ লগত থাকো যেনেকে সিহঁত মোৰ লগত থাকে ৷
হয় একদম সুন্দৰ ভাল কথা কৈছা আহ এতিয়া মানে কি হয় আজিৰ দিনত-দিনত কথা তুমি যিহেতু জানাই মানে আজিকালি কিমান কি এইবিলাক অপৰাধ হৈ থাকে কিন্তু কেতিয়াবা দেখা যায় বন্ধ ধয়ে মানে বন্ধুৰ শত্ৰু হৈ পৰে বা কৰ'বাত ফুৰিবলৈ গ'ল মই এটা ঘটনা মই বাতৰিত পঢ়িছিলোঁ যে ফুৰিবলৈ গৈছে গৈ মানে বন্ধুজনক এনেকে পানীত তেনেকৈ তেওঁলোকে ডুবাই লৈ এনেকে মানে মাৰি পেলালে সেনেকুৱা ধৰণৰো ঘটনা মই শুনিব পাইছোঁ৷
অ হয় বহুত-বহুত-বহুত শুনিব পাই আজিকালি সামাজিক মাধ্যমত এই বস্তুতটো একচুৱেলি ভাল নহয় মোৰ হিচাপত কিয়নো আমি আমাৰ ভাল আহ সময়ত এ যোন কেইটা মানে আহ ভাল মানে সময়ত যোন কেইটা বস্তু আমি দেখো হয়নে কেনেকুৱা মানুহ কি হয় কি কো এই বস্তুটো আমি বিয়াৰ দিনত লৈ কিনে তাক আহ মানে বিয়া বুলি আখা দিয়া বা তাক টৰ্চাৰ কৰা এই বস্তুটো
ভাল কথা নহয় হয়-হয় ঠিকেই কৈছা ৷ তেনেকুৱাই আৰু মানে আমি মানে এতিয়া বন্ধু মানে বনোৱাত বা এনেকুৱা চিনাত আমি অলপ সাৱধান হব ব হল মানে কোন কেনেকুৱা কি ভাৱত থাকে আমিতো ক'ব নোৱাৰো গতি কেতিয়াবা আমাক বিপদতো পেলাই দিব পাৰে ৷ গতিকে মই ভাবো মানে বন্ধু ক্ষেত্ৰত সদায় আমি চাই চিতি কোনজন ভাল কোনজন বেয়া কোনজনৰ কেনেকুৱা কি অভ্যস চৰিত্ৰ এইবিলাক আমি এই চাই চিতিহে মানে বন্ধুত্ব কৰাটো দৰকাৰী তুমি কি বুলি ভাবা
এইটো তুমি সঁচাই ভাল কথা কৈছা কিয়নো আজিকালি মাদ্ৰক দ্ৰব্য এইবিলাক অ ফলত টো প্ৰায় বহুত মানে ই হৈ পৰিছে তোমাৰ ফেশ্বন টাইপৰ হৈ পৰিছে হয় নে এই কৰিলে বন্ধু বেছি না থাকে তুমি যদি মাদ্ৰক দ্ৰব্য নোখোৱা তেনেহ'লে তোমাৰ বন্ধু প্ৰায়
উম উম কমেই থাকিব হয় হয়
অ তুমি মানে চেষ্টা কৰিব লাগিব যে আমি বন্ধু বনাম কিন্তু তোভাল কেইজনে বনাম উম যাতে অহা ভৱিষ্যত আমাৰ আ জীৱনত কোনো কোনো কোনো মানে প্ৰ প্ৰকাৰ প্ৰভাৱ নপৰে তাৰ ফালৰ পৰা এইটো আমি ভা ভাবি চিন্তি কিনি কৰাটো দৰকাৰ
হয় ঠিকেই হৈছে মানে বন্ধুত্বটোতো মানে এনেকুৱা এটা সম্পৰ্ক হৈছে যিটোত মানে তেজৰ সম্পৰ্ক নাথাকিলেও মানে ইমান মানে এটা পবিত্ৰ সম্পৰ্ক বন্ধু শব্দটো তেতিয়া মানে আমাক প্ৰতিটো ক্ষেত্ৰতে বন্ধুৰ কথাই মানে মনত ৰাখ কি তোমাৰ এতিয়া কিবা এটা মনতটো বেয়া লাগিছে বা দুখ লাগিছে তেতিয়াহ'লে তুমি যদি কাৰোবাক প্ৰকাশ কৰিব নোৱাৰা মানে সেইবোৰ আমি বন্ধুৰ ওপৰ লগত প্ৰকাশ কৰিব পাৰোঁ নহয় জানো
হয় হয় হয় সঁচা কথা কৈছা তুমি আৰু বন্ধুয়ে প্ৰকাশ মানে প্ৰকাশ কৰিব বাৰু আৰু আমি প্ৰকাশ কৰিছে বুলি তাক মানে ইমান কোনো মানে নাভাবি কিনে এই কৰাও নহয় ভাবিব লাগিব তাৰ ওপৰতো ভাবি কিনে কেনেকে পাৰো কি পাৰো আহ এই স মানে এই মানে তোমাৰ অসুবিধাৰ পৰা তাক সহায় দিয়াটো হয় দিয়তো ভাল
হয় হয় ঠিকেই কৈছা মানে তোমাৰ এতিয়া কেতিয়াবা মানে মনটো খুব বেয়া লাগি থাকিলে বা কাৰোবাৰ লগত কথা পাতিব মন নগ'লেও যদি তোমাৰ এজন ভাল মানে একদম মনৰ ওচৰৰ সম্পৰ্ক থকা বন্ধুজৰ লগত যদি তুমি অলপ সময়ত যদি কথা পতা নহয় তোমাৰ মনটো মানে।
মনটো ভাল লাগিব হয় সঁচাই হয় মানে বস্তুত ব্ত মোৰ নিজৰ অভিজ্ঞতা। মই তোমাক কৈ আছো। এটা এটা কথা আহ যদি এ তুমি। অ কলে যদি কিবা এটা অসুবিধাৰ সন্মুখীন হৈ আছা। হয়নে। আৰু তুমি যদি। যদি কাৰোবাৰ বন্ধুৰ লগত এই এই বস্তুটো তুমি কলা তাৰ পিছত কি হব মানে এই অ মান অকলে যোনটো তুমি সমস্যাৰ সন্মুখীন হৈ আছিলা এই বস্তুটো মানে দুটা ভাগ হৈ পৰে। হয়নে দু দুটা ভাগ হৈ কি কিনে বন্ধুৱয়ে অলপ ল'ব তুমি অলপ ল'ব তা এইটো কৰি কিনে তোমাৰ মানে কষ্টটো অলমান কম হয় তোমাৰ যোনটো অ টেনচন আছিলে কিবা আছিলে এই বস্তুটো তোমাৰ। কমি যায় আৰু বন্ধুে তোমাক দুটা কথা। এটা শিকাব যে। টো এনেকে নহয় ইমান বেছি টেনচন লোৱাটো ভাল নহয়। হয় ইমান চিন্তা। জা কৰা ভাল নহয় তুমি এনকে এনকে এইটো কৰা। তেতিয়া মানে মনটো ভাল লাগিব।
ঠিক কৈছা তেতিয়াাহ'লে মানে এই বন্ধুৰ সম্পৰ্কটো মানে এটা স্বৰ্গীয় সম্পৰ্ক বুলি ক'ম মানে। বন্ধু কিছুমান বন্ধু আছে আমাৰ মানে। ধৰা ভগৱানৰ। শাৰীত মই মানে ৰাখিম। মানে মোক ধ সহায় কৰি। থৈছে তেওঁলোকে তেওঁলোকৰ সহায়ৰ ফলত আজি মই ইমান খিনি মানে পৰ্যায় পাইছোহি গতিিকে বন্ধু শব্দটো মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ
হয় ময়ো জীৱনত বহুত বন্ধু পাইছো আৰু বহুত আছে মোৰ অসমৰো আছে আ বাহিৰা দেশ ওৰো আছে আৰু এনেকুৱা বন্ধু আছে যে মানে এৰিব নোৱাৰি জিন্দগীটো
হয় হয় হয় ঠিকে কৈছা তেতিয়াহলে আমি অ ইমানতে আজি আমি সমাপ্ত কৰোঁ ভাবিছোঁ
হয় সমাপ্ত কৰো আজি ইমান সময়ো নাই আমাৰ ৰ হাটত
পাকিম দিয়া
ঠিক আছে ধন্যবাদ